আহ কি কৰি আছ?
এয়া কাম কৰি আছিলো, তই?
মই মই এ চাহ খালো।
অ।
চাহ, বিস্কুট, বেকাৰী বিস্কুট এই বেকাৰীৰ পৰা হেৰি আনিছিলো টাউনৰ, বিস্কুট বৰ ধুনীয়া লাগিলে খাই। বিস্কুট কেইটা, কি নাৰিকল নাই নাৰিকল তাৰ পিছত আকৌ কিবা ময়দা দিয়ে বনোৱা নে কি এনে? নাৰিকলৰ লাডু নিচিনা লাগে খাই। মিঠাই কেইটা। ভুজিয়া খালোঁ, বিস্কুট খালো।
অ মই চাহ খা চাহ খালো, ভুজিয়া, বিস্কুট দি পেলাই হয় হয় কৰি লৈ কাম আছে যে ঘৰত আগৰ আকৌ বাৰ্থডে আহি আছে বেছি দিন নাই আৰু আচ্ছা সেইকাৰণে মানে এ কাম অলপো আছিলে লাগে কৰি আছো ঘৰ চাফা কৰা কাপোৰ ধুই আছিলো, অ কাপোৰ ধুই আছিলো। তাৰপিছত ঘৰতো চাফা কৰি আছো মানে হোৱাই নাই কৰি। কৰিব লাগিব আকৌ। উম
টিফিন বনোৱা নাই আহ
অ টিফিন বনাই আছে হেৰি বনাই হৈছেগৈ আৰু। মাছ বনাইছে, মাছ, বিলাহী দি আল ৰুটি বনাইছে
অ
তাৰপিছত কণী আনিছে। কণী বইল কৰি পেলাই মানে এয়া কিবা ঢকত বনাইছে আৰু। দা তাৰ পাছত দালি অ কি কি বনালি আজি ভাতৰ লগ বা খাবলৈ? অ ভাল
ভাত নাই বনোৱা নাই বনাম হে। হেৰি বনাব লাগিব এই মাটি দালি কেইটামান আছে।
অ
উম সেয়া সাৰ দি পেলাই বনাই দিম তাৰপিছত যত আকৌ আলু পিটিকা বনাম, ক ঠাল গুটি আছে, সেয়া তেনেকেই বনাম আৰু। মাটি দালি সাৰেই ধুনীয়াকে আদা, নহৰু জলকীয়া অলপ দি পেলাই বনাম। উম সেই তেনেকে বনাই খাব লাগিব। ভাত'হক বহুত দিন হোৱা নাই যে।
অ
খাবলৈ মন গৈ আছে। ঢেৰ দিনতে মানে মাটিমাহ কেইটামান মাটি দালি কেইটামান আনি থৈ দিয়া আছে যে তাকে বনাব লাগিব।
অ এই মোৰ বেমাৰ হৈ থকাৰ কাৰণে মানে টেঙা খাবলৈ মানা আছে যে বিলাহী- চিলাহী তাৰপিছত এতিয়া মানে এই মই মাছ এপিছ আছে আলু এটা কাটি এনেকে জোল বনাই পেলাই তাকে লৈ যাব লাগিব। ভঙা হোৱাই নাই। বিলাহীৰ লগত বনাইছে, সেইটো মই সেই বিলাহী খাবলৈ মানা আ কেলচিয়াম নাই এইবিলাক ধ মানে বিষ হৈ থাকে যে গা চা। সেইকাৰণে মানে ঔষধ দিছে ঔষধ খাই আছো।
অ কেলচিয়াম কম মানে কমি আছে।
অ টেঙা খাবলে মানা,
কি বিঘ হয়
অ বিষ হয় হেৰি কিবা ভৰি গাঁঠি বিলাক বিষহয়। আঠোৰ বিষ হয়। তেজ নাই বুলি কৈছে গাত সেইকাৰণে মানে টেঙা আছে
তেজ কমি থাকিলে টেঙাটো খাব নালাগে অহ
তাৰ কচু খাব দিছে তাৰপিছত কলডিল হেৰি মানে তেজ তেজ নোলালে পিত আৰু পিটটো যে সেইবিলাক খাব দিছে আৰু
অ তেনেকে আকৌ হেৰি কি বুলি কয় ডালিমটো খাবলে
অ ডালিমটো খাব লাগে
ডালিম খাবি
উ
ডালিমটো খালেও তেজটো আহে
অ
ক'লা কচুটোও তেনেকে খাই থাকিবি ঘনে ঘনে
অহ
বইল কৰি খাবি নহ'লে বা সেনেকে অলপ বন তৰকাৰী বনাই খাবি
অ
উম তেনেকে খাব লাগে, তেতিয়াহে তেজটো আহিব, খোৱা বোৱা সেবিলাক মানে ভালকে ৰাখিব লাগে।
অ
উম
টাইম মতে খোৱা বিলাক নহয় যে সময়মতে সেইকাৰণে মানে বেমাৰে ধেৰ আগুৰি থাকে
ইস্তবোৰ কমি আ
হা হেল্ল'
হয়
অ হ কি হৈ আছে? হম হেল্ল' অ কি হৈ আছে বোলো। অহ
গাটো দুৰ্বল দুৰ্বল
অ ডক্টৰক দেখাই পেলাই
উম
আহ ডক্টৰ এবাৰ দেখুৱাই পেলাই চবেই ঘৰ কি হৈছে কব নহয়। উম
আহ আহ।
কাপোৰো টানিব লাগিব। কাপোৰখন টানি কৰি। বয় গৈ হেৰি কৰি আজৰি কৰি ল'ব লাগিব। হম। আহ। অফিচত কিমান সময়ত যাওঁ? হা?